হেল্ল'
হেল্ল'
আহ
কি কৰি আছা নাই, এতিয়া ইমান জল্দি আৰু। জল্দি নহয়
অ মই ভাবিলো শুলে নেকি
নাই, নাই, নাই।
ভাত খোৱা হ'ল?
ভাত খোৱা হ'ল এতিয়া অলপ দেৰি কৰি মাৰিম আৰু। ক
অ, ‌অহাকালিটো বন্ধ আছে, স্কুল।
অ' কালি স্কুল বন্ধ অলপ দেৰিকৈ হেল্ল ইমান, এনেকেই আৰু মানে তাৰপিছত আৰু
ভাত হেল্ল
এইমাত্ৰ ভাত খালো, দিনৰ আছিল কালি ৰবিবাৰ বুলি, কৰোবাত ফুৰিব যাব?
অ, কালি নেযাওঁ গ'লে পৰখি যাম অ হেল্ল' কৈ আছো তো অ পৰখ
অ। অ, পৰহি যাব, ক'ত যাব পৰ হি
অহ। পৰহী এইয়া অম্বুবাচী মে, অম্বুবাচী মেলা লাৰ এৰে কামাখ্যা মন্দিৰত, মাক দৰ্শন কৰিব যায় মেলা চলিব না পৰহীৰ পৰা যাম আৰু মেলা চাবৰ কাৰণে। তাতে বহুত
কোনে কোনে যাব?
কোনে কোনে যাব?, কোনে, কোনে এতিয়া আলোচনা কৰা নাই, কালি কৰিম পৰহি যাম যিহেতু। অ, বহুত দূৰ, দূৰণিৰ পৰা আহাত সাধু, সন্য়াসী ভকত আহে না। এইবিলাকক চোৱাব যাম তাৰোপৰি মেলাত বহুত বয়-বস্তু ওলাই। পাৰিলে অলপমান মানে আনিবৰো চেষ্টা কৰিম ভাল লগাটো। সেইটো আৰু অ', সেইয়াই আৰু অলপ
বৰষুণো দিলে, এতিয়া।
বৰষুণ দিলে ভালেই হ'ল, অ', বৰষুণ দিছে ভালে লাগিছে গাৱ বিলাকত কৰিব
ইমান গৰম।
অ', বহুত গৰম দি আছে না।
ঠাণ্ডা পৰি যাব।
অ', অলপ জ্বৰত দিলে ভালে আছিলে। লাহে, লাহে, দি আছে।
অহাকালি কিবা মিটিঙৰ, কথা কৈছে নেকি?
অহা কালি মিটিঙৰ কথা, কি মিট
নাই। আৰ চি এমৰ, মিটিং আছে নেকি?
সেইবিলাক মিটিং নাই মোক নিমন্ত্ৰণী জনোৱা নাই।
কোন মই হোৱাটছএপত পাইছো আৰু।
অ', নাই মোক জনোৱা নাই। নাই, নাই, ওলাম
অ'। মইও, কোৱা নাই বেলেগ মানে চাৰে এটাই মানে হোৱাটছপত দিছে আৰু মাত মাতাৰ চব দিয়া। নাই এনেই মানে হে দিছে আৰু হেৰিটো। ষ্টেটাচটো দিছে অ'।
চোৱা নাই সেইটো চাব লাগিব পিছত।
অ', অ', অ'।
অ'।
নহ'বও পাৰে।
অ', অ' কিবা বয় বস্তু কিনিলা নেকি?
মই যোৱাই নাই।
অ'
এক তাৰিখে লৈছিলো। অ' ভত ল'ব লাগিব। গলত
অ'
বেছি লোৱা নাই, অলপ অলপ লৈছোঁ।
অ' অ'
অ' আজি আমাৰ ভন্টিহতে বহুত মাছ পাইছে। শাল মাছ দি শাল মাছ পাইছে। দুই কেজি ওজনৰ না তিনি কেজি ওজনৰ।
চিলহা
আহ ওচৰতে আছে। আৰু মাছ পাইছো, এ চেং মাছ পাইছে।
আহ। ঠিকে আছে। ভালে, কিনি খোৱাতকে অ' কিনি খোৱাতকৈ মাৰি খোৱাটোৱে বেছি ভাল। টেষ্টো আছে বা তাজা-তাজা আৰু উম বজাৰত। পৰা আনিলে সিহঁতক কিমান বৰফৰ ওপৰত লৈ-লৈ আহে, সেইবিলাক আন খালি মানুহৰ বেমাৰ সিহত
যে কিছুমান ক্ষেত্ৰত গাওঁ অঞ্চলত ভাল।
অ' গাঁৱৰ পৰা খালি ভাল আৰু। বস্তু খাব পাৰি।
সেইটো আজিকালি ধৰ ইয়াতে বোকা চাল খাইছে আমি বোকা চাল। পোৱাই নাই।
অ, বকাচাউল গাঁৱত পোৱা যায় সেইবিলাখান
সেইটো কেতিয়াবা খাবৰ ইচ্ছা যায় আমাৰ লগতে এ! আমতি চোৱাত মানে বকা চাউল জিকাবয়ে।
অ বকা চাউলটো ভাল পেটৰ কাৰণে ঠাণ্ডা। না এইটো ভাল অ
বঙৰত দেখি বঙৰত পাই বাইদেউ হাত। ৰাখিছি বোলে। বগা চাউল সিহঁতে খাইছে। মই কৈছো মোক। পাল লাগভ। আমাৰ এইতি বজাৰত। খোৱায় নযায় দেখোন।
দোকানত বিচাৰিলি পোৱা যাব চাগে?
নাই, আমাৰ এতিয়া নাই। বকা চল নাই ঠাণ্ডা বস্তু না কল।
অ, তাতে কল গাখীৰ দৈ গাখীৰ অ, সেইটো আমতিত সেইটো অম্বব বচি মেলা মানে সেই এইবিলাখান মেইন বস্তু মেইন বস্তু এইবিলাান।
অ, এতিয়াতো আমতি বোলবা একোৱেই নাই আগতেতো কিমান নিয়ম আছিল।
অ আৰু ফল মূলো কিমান পোৱা যায়।
আগতে আমাৰ মা হঁতে কাপোৰ চাপোৰ ধুই কেনে বেলেগ। মোক থৈ দিছিল সে একদম চুবা নৰিল আৰু।
এতিয়া আৰু একোৱে নাই, সেই পৰম্পৰাটো উঠি গৈছে পৰম্পৰাতটো উঠি গৈছে মানে আছে। মানুহে সেইটো নেগলেক্টামি কৰাৰ নিচিনা। কৰে আৰু উম মানে।
ই নীতি নহয়।
নিয়ম নীতি নামানে আৰু বিজ্ঞানৰ বিগ বিজ্ঞানৰ যুগ বুলি কৈ থয়।
জোৰ কৰিছিল নহয় অনলাইননে। তাতে চফাই কৰে। সেইকাৰণে মানুহবিলাক এলেহুৱা হৈ গৈছে।
আম- আম- আই অম্বুবাচ চিত আম, কঁঠাল কি-কি খাবা?
আম, কঁঠাল, আনাৰস খাম।
অ'।
মানুহক টো ভাল পাওঁ। বহুত ভাল পাও নহয় পকা অনাৰস।
আহ।
অ কঁঠাল খাম আম খাম বেলেগতো ফল পোৱা নাযায়।
উম বাল
যাম যাম পাওঁ যদি পাম। হা?
বজাৰ কোনদিনা কত বা
পঁচিছ তাৰিখ নে ছাব্বিছ তাৰিখ?
আমতে আহ ছাব্বিশ তাৰিখ।
ছাব্বিছ তাৰিখে হয় নেকি?
অ ছাব্বিশ তাৰিখ হলে শুক্ৰবাৰ হ'ব চাগে।
শুক্ৰবাৰ কৰিব নেকি ভালে হ'ব দেখোন বজাৰো হ'ব অ বজাৰো হব ফল হব
আহঁ।
একেলগে এই আম কেচোৱাত বোলে কেঁচা গাখীৰ খাব লাগে
অ কেচা গাখীৰ হেটো পিয়ৰ কেঁচা গাখীৰ খাব লাগে আজিকালি গাখীৰ বিলাখনৰ ভেজাল চব অ এতিয়া পিয়ৰ কেচা গাখীৰ ঘৰত গৰু গাই পুহিব লাগিব।
হেই গাখীৰটো অকমান হলিটো পিয়ৰ গাখীৰ থাকিবই।
পানী পানী দিয়াটো বেলেগ কথা কিন্তু। কিছুমান ভেজাল বস্তু দি দিয়া নহয় সেইটোৰ কাৰণত গাখীৰটো অশুদ্ধ হৈ যায়
গাখীৰৰ লগত কল দিব লাগে ন কলনা আম পকা আম দিব লাগে নেকি
হেৰি দিব লাগে কল আৰু কল আৰু আম দিবা লাগে অ অ অ তেতিয়া সেই আম্ববচিৰ যিটো হয় কলা আৰু আম দিব লাগে আমটো মেইন আৰু কলটো মেইন। এই দুটা বস্তু কল আৰু আৰু আম এই গাখীৰঁ খাব লাগে। এতিয়া সেইবিলাক পৰম্পৰা আৰু কোনে ৰক্ষা কৰিব?
আগতে কিমান বসন্যাস সি এতিয়া আহিছে গণেশ মন্দিৰত আগতে গনেশ মন্দিৰ ভাল লাগিছিল বহুত আহিছিল আগতে সাধু সন্যাসী আমাৰ ঘৰৰ পৰা চাউল তাউল দালি এনে দিয়া গৈছিল তাকো কি জহা চাউাল দিয়া গৈছিল
অ এতিয়া আৰু নাই হে বিলা
নাই তেতিয়া ভাল লাগিছে আমটি মানে যেন লাগিছিল আৰু যেতিয়া গণেশ মন্দিৰটো সন্য়াসী ম আহিছিল তেতিয়া ভাল লাগিছিল
এতিয়া আৰু সাধু সনা আহিব ইয়া মানে
এই
উম
উম কিন্তু আগত আগৰ নিচিনা ঘৰে ঘৰে নাহে আগতে ঘৰে ঘৰে আহিছিল
আহ
এতিয়া ঘৰে ঘৰে নাই যে চৰকাৰৰ পৰা খাব দিয়া নহয়
আহ আহ
পানীৰ পৰা খাদ্যৰ পৰা গোটেই সুবিধাখিনি দিছে সেইটো স মমানে ঘৰে ঘৰে নাহে আৰু
অ পানী পানী পাব লাগিলেও ওচৰতে আছে
আহ উচৰতে আছে
অঁ
ইমান দূৰত দূৰৰ পৰা আহে, হা ঠিক আছে।
কি বোলো আৰু এই সণ্যাষিবিলাসনে ঘৰে দুৱাৰে আৰু কিছু দিন পিছত আৰু ঘৰে দুৱাৰে আহিব।
ঘৰত অহ অহ ঘৰত যাব
ঘৰুতে যাব আহঁ।
চৌবিশ তাৰিখে মানে হেৰিটো ভাঙিব আৰু মোৰটিতো হেৰিতটো খোৱাটো তাৰপিছত এ সাতাইছ তাৰিখ মানে দৰ্শন কৰিব ছাব্বিশ তাৰিখৰ পৰা লাইন ধৰিব।
অ'অঁ লাহে লাহে অঁ', অঁ আৰু কিছুমানে গাড়ী উম' দু-দেৰি কৰি যোৱা যায় আৰু ।
অঁ', থাকিব কিছুমান আৰু ভাল পালে থাকিয়ে যায়
অঁ',।
একেবাৰে থাকি যায়। ইয়াতে কাম কৰে
উম
সিহঁতে থাকি যায় সনেথাকান থাকি গ'ল যাব ইচ্ছা নকৰে আৰু।
অঁ' অঁ'
সাধু গুচি যায় মন্দিৰে মন্দিৰে।
অঁ' সেই দৰে। অসমত থাকি ভাল
সোনকালে গ'লেওঁ কিন্ত ভাল।
দৰ্শনত অম্বুবাচিত আৰু এটা অঁ', অ অঁপৰশি যাম অম্বুবাচীত আৰু এটা কথা। অঁ' চাব পাৰি,
দৰ্শন নহয়, দৰ্শন হ'ব নোৱাৰি।
অঁ',। অঁ', অঁ অ। আ' দৰ্জা থাকিব আৰু।
এটো শক্তি আহৰণ কৰে এইটো সময়ত। মানে শক্তিটো বেছি পায় আৰু, অঁ',।
অঁ অঁ অঁ সেইকাৰণে উম তামি খাৰআন এটা নাম শক্তিপীঠ শক্তিপীঠ। - উম উম
অঁ অ।